অহ।
অহ কি কৰি আছা?
এ এনেই আছো ৰ'বা কি কৰিম গৰম বহুত। কোৱা কি কৰি আছা তুমি?
এই ময়ো এনেই বিচনাত শুই আছোঁ ৰ'বা। বাকী খবৰ পাতি ভাল?
ভাল, ভাল। তোমাৰ কেনে?
এ মোৰো ঠিকে আছে দিয়া। বাকী কিবা চলি আছে হয় নেকি এ তোমাৰ তাতে,
তোমাৰ চলি থাকা নাই হে এইবিলাক কি কবা। এনে গৰমত দিনে ৰাতিয়ে কিবা মাইকত এলাউন্স কৰি আছে, ইমান মানে অশান্তি।
অ', তে তুমি অলপ কোৱাচোন অলপ। তুমি কোৱাচোন বেছিক অলপ তোমাৰ কথাই শুনো।
মোৰ কথা কি শুনিবা ভাই। এই দেখা নাই কিবা শুনা পাবা জানো যিহে, চাউণ্ড আহি আছে। কি কথা ক'বা ৰ'বা কৈ আছো ৰ'বা লাহে লাহে কৈ আছো বাৰু, বাৰু আজি কি মনত, হঠাৎ ফোন কৰিলা যে।
এ নাই এনে দিয়া মানে অলপ মোৰো বেমাৰ-চেমাৰ হৈ আছে। কি কৰি আছো বিচনাতে শুই আছোটো। ফোন কৰি দিলোঁ দিয়া।
তাকেইতো ভাবো মইয়ো এনেতো তুমি ফোন নকৰা। আজি হঠাৎ ফোন মাৰিলা। ইমান হেৰি ত' অলপমান ভাবিব লগীয়া বিষয়। এহে আৰু
অ'বাকী খবৰ পাতি কেনে পিছে?
কি কৈছা?
খবৰ পাতি কেনে পিছে?
খবৰ পাতি বাচি আছো দিয়া আৰু কি ক'বা। খবৰ পাতি আৰু ভাল হ'বনে।
তাকে বেমাৰ-চেমাৰতো লাগাল দিয়া নাই আৰু।
বেমাৰ-চেমাৰ নাই। বৰ্তমানলৈকে নাই ৰ'বা। এ বেমাৰতো বৰ ডাঙৰ সমস্যা হে। বৰ্তমান ইমান মানে মানুহৰ বেমাৰ হৈ থকা হৈছে। তুমি যদি কিবা এটা চেকআপ কৰিব যোৱা কৰ'বাত বেমাৰ ওলাবইয়ে। চিন্তাই লাগে তাকে।
অ বাকী তোমাৰ দুদিন আগত শুনিছিলোঁ তোমাৰ বোলে দেউতাৰ কিবা বোলে বেমাৰ হৈছিল কি বেমাৰ হৈছিল পিছে।
এ কি হ'ব আৰু তোমাৰ, সেয়াই ডায়বেটিছ আজিকালিতো জানাই মানুহৰ ডায়েবেটিছৰ কাৰণে, কিমান সমস্যা তাকে ডায়বেটিছৰ কাৰণে তোমাৰ, হাত ভৰিবোৰ ফুলি যায় নহয় তাকে ফুলি গৈছিল তাকে চেক আপ কৰালো। ৰিপদ চিপট আনিলোঁ এতিয়া অলপ ভাল পাইছো বাৰু। তাৰপিছত ডক্তৰে খোৱা লোৱা চোৱা লোৱা চাব দিছে অলপমান। আৰু নিজেও ধৰা নিজকে অলপমান ভালকে ৰাখিব দিছে।
অ'। বাকী ভাল পাইছে নে এতিয়া অলপ, নে আগতকে আৰু বেছি হৈছে, অলপ টো ভাল পাব লাগে, এতিয়া
নাই, এতিয়া-এতিয়া বাৰু তোমাৰ ইনচুলিন দিয়া যায়তটো, চুগাৰটো তোমাৰ দা মানে ডায়বেটিছটো কমাৰ বাবে যিটো আমাৰ চুগাৰ বুলি কয়, সেই সেইটোৰ পৰিমণ কমাৰ বাবে।
ইঞ্চুলিন দিয়াৰ কাৰণে কম কমৱা ঠিকে আছে দেয়াচোন এতিয়া বৰ্তমান সময়ত ক'বলৈ গ'লে। বিশষকে একো সমস্যা হোৱা নাই, আৰু মানে আমিও অলপমান গুৰুত্ব দিওঁটো খুৱা লোৱাৰ ওপৰত, লাগিলে আমি সেনেকুৱা খাদ্য নাখাওঁ। বাদে দিছোঁ দিয়াচোন, চেণীযুক্ত খাদ্য থকা। অ', এতিয়া ঠিকে আছে দিয়া, বেছি একো সমস্যা নাই। এতিয়া বেমাৰৰ কথা ওলাইছে, তাতে অলপ মানে চিন্তন বিষয়হে বৰ্তমান সময়ত। মানুহৰ মানে ইমান সঘনাই তোমাৰ বেমাৰ হৈ থকা হৈছে নহয়, ভাবিলে ভয়ে লাগে তোমাৰ।
আৰু তোমাৰ আহ, চবতকে মানে কমৰ আৰু ক'বলৈ গ'লে, সকলোৰে নতুন বেমাৰ মানে নতুনকৈ আৰম্ভ হৈছে, এই কেইবছৰমান আগত মানে কভিড নাইনটিন যে' হ'ল ন', তাৰে পিছৰে পৰা মানে এটা আৰু শুনিবলৈ পা আৰু মানে ট্ৰেডিঙত চলি আছে এই ডায়বেটিছ, ডায়বেটিছ বেমাৰটো চুগাৰ যি হয়, তোমাৰ দেউতাৰ যি হৈছে। সেই চেম বেমাৰটো বহুতৰে হ'বলৈ ধৰিছে, কিয় তুমি জানা নেকি কাৰণ বিলাক?
এ তুমি সেইটোতো ক'লা ঠিকেই, সেইটোৰ আৰু এটা মই যোগ দিওঁ। কৰ্কট ৰোগ হয় যিটো, সেইটোও মানে বহুত মানে আজিকালি সাধাৰণ বেমাৰ হোৱা যেন হৈছে আৰু, সকলোৰে ঘৰে-ঘৰে তুমি দেখা পাবাই সেনেকুৱা মানুহ এজন। ত' চিন্তনীয় বিষয়ে এইবিলাক ক'বলৈ গ'লে। আৰু মানে বিশেষ সেনেকুৱা একো নাই বাৰু, যিহেতু বেমাৰ হয় মানুহৰ, নোহোৱা নহয়। কিন্তু সেই বেমাৰবোৰ হোৱাৰ সমস্যা তোমাৰ বৰ্তমান সময়ত মই ভাবোঁ যে ধৰা আমাৰ যিবিলাক খোৱা খা দ্য, পাচলিয়ে ধৰি লোৱা তুমি, সেই শাক-পাচলি বিলাক, আজিকালিতো জানাই ব্যৱহাৰ কৰে, কৃত্ৰিম সাৰ। তাৰ ফলত শাক-পাচলিৰ গুণাগুণটোও কমি যায় ন', ক'বলৈ গ'লে, আৰু লগতে তোমাৰ শাক-পাচলিয়ে নহয় অকল, আহ, যিবিলাক কি কয়, এই যিবিলাক পানী আছে আৰু, সেইবিলাক পানীটো বিশুদ্ধ নহয় সাধাৰ নটে, সেইবিলাকো সমস্যাৰ সৃষ্টি কৰে, লগতে আজিকালি মানুহে জানাই ফাজূ ফুড বেছিকৈ খায়, বা তেলযুক্ত খাদ্য বেছিকে খায়। সেইবিলাক এটা সমস্য, লগতে এই যিটো প্ৰদূষণৰ সমস্যয়া সেইটোতো আছে। বা যিবিলাকে বেয়া বস্তু সেৱন কৰে, তেওঁলোকৰ সমস্যাটো বেলেগ বাৰু। সেইটো নিজৰ ভুলৰ কাৰণে হয়। কিন্তু বাকী সমস্যাবোৰৰ সমাধান কিন্তু অলপমান চিন্তনীয় আৰু। কাৰণ আহ, যিবিলাক বেয়া ধৰা নিজৰ অভ্যাস বেয়া অ ভ্যাসন, সেইবিলাক বাৰু পৰিত্ৰাণ কৰিব পাৰিম নিজে, কিন্তু যিবিলাক প্ৰদূষণ ধৰি লোৱা বা বিভিন্ন ধৰণৰ সমস্যা যেনেকা খাদ্যৰ ক্ষেত্ৰত কৃত্ৰিম সাৰ, সেনেকুৱা সমস্যাবোৰো অলপমান গুৰুত্বপূৰ্ণ আৰু মই ভাবোঁ, তুমি কি ভাবা এই ক্ষেত্ৰত?
হয় দিয়া, ঠিকে কৈছা দিয়া। মানে মইয়ো দুদিনমান আগত তুমি চাগে নিউজ পাইছা এটা- এই যে পটল আছে, সেই পটলবোৰত যিটো তোমাৰ- আহ ৰং দিয়া হৈছিল ন, এটা ৰং নীলা ৰং দিয়া হৈছিল। মানে এ নোহোৱাতে আৰু বতৰ বিলাকত, ত সেনেকুৱা- ধৰণৰ যিবিলাক আ ব্যৱহাৰ কৰা হয় বিষাক্ত যিবিলাক- বিষাক্ত কব লাগিব সেইবিলাক ৰং দিয়ে। সেইকাৰণে মানে আমাৰ যিটো স্বাস্থ্য আছে, স্বাস্থ্যটো আগতকে বহুত মানে আগৰ মানুহতকে যিটো আগৰ- অঁ, ক'ব লাগিব আৰু যিটো আগৰ মানুহ আছিল- সেই মানুহবিলাকতকে আমাৰ যিটো ন যিটো নতুন প্ৰজন্ম স্বাস্থ্য সেই নতুন প্ৰজন্ম স্বাস্থ্যটো অলপ মানে বেছিয়ে বেয়া। এই- খাদ্যৰ কাৰণে চাগে ন আৰু তোমাৰ ফল -মূল বিলাক চাবাচোন, - ফল- মূল বিলাকতো তোমাৰ কিমান কি মানে সা মানে সেই দি সাৰ দিয়ে বা তোমাৰ কিমান কি বেজি মাৰে বা- কিমান কি অন্যান্য যিবিলাক অঁ- যিবিলাক দ্ৰব্য যাতে ছিটাই দিয়ে। তো এনেকুৱা বহুতখিনি মানে খাদ্যৰ ওপৰত প্ৰভাৱ পৰাৰ ফলতে আমাৰ চাগে এনেকুৱা ধৰণৰ বেমাৰ হ'ব ধৰিছে। আৰু তোমাৰ ভাৰতীয়, ভাৰতীয় মানুহৰ বা তোমাৰ জানাই তুমি ভাৰতৰ মানুহৰ- মিঠাই বেছিকৈ খায় ন। এই ধৰক এই জিলাপী হওঁক, তোমাৰ এই ৰসগোল্লা হওঁক, এই গল্লাই হওঁক, তোমাৰ- এই যিবিলাক অন্যান্য মিঠা বস্তু- ত' সেইটো আমি বেছিকে সেৱন কৰো ন, ত তাৰ কাৰণে আমাৰ ডায়বেটিছ থকাটো মানে পৃথিৱীৰ আৰু- সবাতকৈ মানে বেছিয়ে, ডায়বেটিছ মানে ভাৰততে আছে ক'বলৈ গ'লে। মানে ভাৰতক এখন জানে তুমি ভাৰতক ৰোগী বুলি কোৱা হয় আৰু- ডায়বেটিছৰ দেশ বুলি কোৱা হয় সেইকাৰণে চাগে মানে আমি মিঠা বেছি খাও ন সেইকাৰণে। আৰু বাকী আৰু নতুন এটা বেমাৰ, বেমাৰ নহয় আৰু - ক'বলৈ গ'লে এটা ডাঙৰে সমস্যা। এই যিটো হা- হাৰ্ড হা-ৰ্ড এটা আহে আৰু মানুহৰ যি বিশেষকৈ তোমাৰ- এই যিবিলাক ৰিচাৰ্চে কয় আৰু মানে মতা মানুহৰো বেছিকৈ হাৰ্ট এটেকটো- ত এইটোৰ যিটো সংখ্যা আগতকৈ এইটো হাৰ্ট এটাক সংখ্যা কিয় বাঢ়িছে? তুমি জানা নেকি? মইতো অলপ- চলপ মানে মই শুনামতে আৰু মানে যিটো মানসিক চাপ হয়, - সেই মানসিক চাপৰ কাৰণে বা তোমাৰ যিবিলাক ধৰি লওঁক পইচাৰে হওঁক বা অন্যান্য যিবিলাক- প্ৰেছাৰ পৰে আৰু সেইবিলাক কাৰণে বোলে হাৰ্ট এটেকৰ- মানে সম্ভাৱনাটো বৃদ্ধি হৈছে। ত তুমি কি ভাব- বা, এই হাৰ্ট এটেকৰ সম্ভাৱনাটো কিয় বৃদ্ধি হয় বা কেনেকৈ হয় এইটো বস্তু?
হাৰ্ট এটেক কথা কব ৰবাহে, তুমি যে ক'লাই এই মিঠাই খালে ডায়বেটিছ হয়, - কিয় ক'লাই? মোকতো ভয় খুৱাই দিছা তুমি, মই এনেই মিঠাই খাই ভাল পাওঁ, মইতো মিঠাই খায়ে থাকোঁ তোমাৰ। ডেইলি, ডেইলি খুৱাই যায় বুলি ধৰি লোৱা আৰু এনেকৈ নক'বাহে। নহয় বা আৰু মোৰ বাদ দিব লগা হ'লে মোৰ বৰ চিন্তা হ'ব। ত বাকী তো হাৰ্টৰ বেমাৰৰ ক্ষেত্ৰত মই ইমান নাজানিম দিয়াচোন। কাৰণ মই- এতিয়া ডক্টৰটো নহয়। আৰু ডক্তৰ নোহোৱাকে তুমি উচি মানে পৰামৰ্শ দিয়াটো- মই নাভাবোঁ যে পৰামৰ্শ দিয়াটো উচিত কথা আৰু কিবা এটা- বস্তুৰ ওপৰত। এতিয়া যাৰ -যাৰ সেনেকুৱা লাগি আছে যে হাৰ্টৰ কিবা সমস্যা- বা হৃদয় ৰোগ হোৱাৰ সম্ভাৱনা আছে। তেনেহলে মানে- তেওঁলোকে ডক্তৰৰ পৰামৰ্শ ল'ব লাগে মোৰ হিচাপত যিমান জল্দি- আৰু আজিকালি ডক্তৰৰ মানে পৰামৰ্শৰ লগত- তে এটাত যিটো হ মানে গোটেই বডিৰ চেক- হিচাপ এটা কৰিব লাগে মানে পৰীক্ষা এটা কৰাটো অত্যয়ন্ত প্ৰয়োজনীয় তেতিয়া মানে বেমাৰ যদি হৈ থাকে কিবা ভিতৰুৱা ভিতৰুৱাকে সেইবোৰ বেমাৰ ধৰাত পৰেতো ত সেই ক্ষেত্ৰত মানে মানুহো সা সচেতন হ'ব লাগে দিয়াচোন যিহেতু জানেই আজিকালি বেমাৰ হতে বেছি সময় নালাগে। ত' সেই বিষয়ে মানুহবোৰ সচে জানিব লাগে বা নিজৰ শৰীৰটো চৰ্চা কৰিব লাগে কি কেনেকুৱা ধৰণৰ সমস্যা হৈ আছে বা নিজে চাব লাগে তোমাৰ আজিকালিটো বিভিন্ন ধৰণৰ মাধ্যমত তুমি দেখাই পাবা বা যদি আমি সামাজিক মাধ্যমত যাওঁ তাতেতো ওলাই থাকে ন কোনটো বেমাৰৰ কেনেকুৱা ধৰণৰ আমি চিমটমছ দেখা পাও সেইবিলাক কথা যদি মানুহে নিজেও চৰ্চা কৰে তেনেহলে মই ভাবো সমস্যাবোৰ অলপ হ'লেও সম সমাধান হ'ব আৰু মানুহত তাৰপৰা পৰিত্ৰাণ পাব আৰু ক'বলে গলে বাকী এই বিষয়ে বেছি একো নকওঁ পিছত কেতিয়াবা এই বিষয়ে লৈ কথা পাতিম তুমি যদি কিবা ক'ব বিচাৰা কোৱাচোন
এই ঠিকে কৈছা দিয়া তুমি যি ক'লা আৰু এতিয়া মিঠাই খোৱা কথাটো অলপ কমকে খাবা মিঠাই চিঠাই বেছি নাখাবা আৰু লগাতকৈ অধিক নহ'লে তোমাৰো সোনকালে আজিকালিতো কম বয়সতেই এইবিলাক বেমাৰ হয় ডায়েবেটিছৰ বেমাৰ হয় তো মিঠাইটো অলপ কমকে খাবা তুমিও সেইটোৱে কম মই আৰু বাকী কি ক'বা নো ঠিকে ক'লা বাকী তুমি ডক্টৰৰ ওচৰতে আমি যাব লাগে আৰু কিবা বেমাৰ হোৱা মানে সম্ভাৱনা দেখা পালে আৰু ধৰি লোৱা তোমাৰ হা হাৰ্টৰে হওক তোমাৰ যিবিলাক মূৰৰ বিষে হওক আজিকালি মূৰত বিষৰ পৰা ডাঙৰ ডাঙৰ বেমাৰ হৈ যায় নহয় তোমাৰ চৰ্দীৰ পৰাও ডাঙৰ বেমাৰলৈ পৰিণত হৈ যায় এনেকুৱা বহুত কথা আছে এতিয়া মানে সৰু সৰু বেমাৰৰ পৰা ডাৰ হৈ যায় মানুহে মানে গুৰুত্ব নিদিয়ে আৰু মানে সৰু বেমাৰৰে কি কৰি যাব এনেকুৱা কয় সেইটোৱে দিয়া বাকী তোমাক এটাই পৰামৰ্শ দিম মিঠাইটো অলপ কমকে খাবা আৰু খাবা পিছে কমকে খাবা বেছি নাখাবা
হ'ব দিয়া হ'ব দিয়া ভয় খুৱাব নালাগে দিয়া পিছত কথা পাতিম দিয়া তোমাৰ লগত বাৰে
হব দিয়ায়